অ', মই শুনিছোঁ, শুনিছোঁ মোৰ মাততো শুনিছানে?
অ', শুনিছোঁ অ', ভালনে?
অ', অ', অ', ভালেই বাৰু, তোমাৰ কেনেকুৱা?
অ', আছোঁ ভালে, ভালে বাৰু দেই কি কৰি আছিলা?
এইয়া ইনে যিহে গৰম পৰিছে এনেই বহি আছোঁ আৰু এ তুমি কি কৰিছা?
মোৰ এইয়া তোমাৰ এই ভাত ভাত পানী কেইটা খাই উঠিছো
অ' অ' অ' ভাত কিহে খালা ভাত মই খোৱা নাই বাৰু মই খামহে ভাত
মই মানে তোমাৰ ভাত এই গৰম নহয় জানো এতিয়া আমাৰ এই গাওঁ গাঁৱলীয়া জেগাত তোমাৰ কি আৰু গৰম দিনত একেবাৰে উপযুক্ত পানী দিয়া ভাত আৰু
অ' অ' একদম সেইটো আচলতে বহুত ভাল গম পাইছা নাই এ আমি এইটো এনেই আমাৰ অ' এইটো পইতা ভাত বুলি কওঁ আমাৰ সেয়াত এনেই
পঁইতা ভাত অ পানি দিয়া ভাত পঁইতা ভাত এইবোৰ তোমাৰ অ' উজনি নামনিৰ অসময়ত ঢেৰ কিবা কিবি নাম আছে
আহ নাম আছে নাম আছে বহুত নাম আছে বও
তাকে গম পাইছা নাই এইবিলাক খাই থাকিলে ভাল গম পাইছা নাই,
ভালতো এই গৰমত অ'
গৰমত আচলতে আমাৰ পেটটো পেটটোৱেও বহুত সকাহ পাই গম পছ নে
অ', ঠাণ্ডা পেটটো ঠাণ্ডা পৰি থাকে তোমাৰ মানে এই গ গৰমত গৰম ভাত খাবলে মন নাযায়। তুমি যদি ৰাতি যদি পানী দি থোৱা নহয় ভাত তাৰপিছতে ৰাতিপুৱা নিও নেমু অকমান ল'বা তাৰপিছত জলক জলকীয়া নিমখ তাৰপিছতে পাৰলে যদি তোমাৰ অ',
অ' খাৱলি অ' আমাৰ বনাই নহয় আমাৰ উম, বমাহে-মাহেকৰ মূৰত বনাই এবাৰ হলেও।
অ' মাহতে ন অ' তা-তাৰপিছত তোমাৰ খাৱলী কি ধুনীয়া লাগে খাই। তাকে অকমান এই গম দিনত, গম দিনত, প গম দিনত। পকা খাৱলি হ'ব লাগে।
পকা খাৱলি হ'ব লাগে আ,
কে বনোৱা ইমান ৰ'লে যে ধুনীয়া গোধ এটা আহে দেখিছা,
অ-অ-অ ধুনীয়া-ধুনীয়া গোন্ধই।
অ' খাউলী
অ, এই খাৱলিটো খাইয়ে থাকিব লাগে।
খাৱলী খাব লাগে অ',
অ, আমি-আমি যে গৰম ভাত খাও যে। আমাৰ আমাতো ভিতৰতো পুৰা গৰম হৈ থাকে হয় ন নহয় বাৰু। আচলতে আমি গৰমত আ আচলতে গৰম ভাতটো খোৱাতকে আমি অ সেই পঁইতা ভাতটো খাবলৈ চেষ্টা ক
বেছি অ বেছিভাগ পঁই আমাৰ আমাৰো এইফালে গাওঁ আমাৰ এই গাওঁৰ ফালেতো পাইভাগ তোমাৰ তেনেকুৱাই চলে ন আৰু এতিয়া খেতি পথাৰ দিন নহয় জানো? খেতি-খেতি পথাৰ দিন ন? খেতি পথাৰ দিন ক আৰু মানুহ ইমানকে বনাই থাকিলে সময়
তাকে-তাকে আকৌ চাব কোৱাচোন গৰম ভাত খাই দিয়াৰ লগে মানুহবাক একদম পুৰা ঘামি যায়।
অ, গৰমত গোটেই গৰম উঠি যায় ন, অ-অ এই সেইকাৰণে ন পেটটো কিমান ঠাণ্ডা থাকে তাত পানী দিয়া ভাত খেলা পানী দিয়া ভাত খোৱা বহুত অ আৰু বহুত গুণো আছ পানী দিয়া ভাতত নাই এইবিলাক ধেই কিবা কিবি পাই ভাতত-
অ, আকৌ তোমাৰ মানে এ বিজ্ঞানীসকলে হেৰি কৰিছ ছিলে নহয় ৰিচাৰ্ছ কৰিছিলে নহয়, তাৰ ওপৰত এ বহুত বেমাও ভাল হয় আক অ বহুত বেমাও ভাল হয়। উম পাইচ
অ, আমা এই সেই যে এতিয়া মানুহ চ চাৰ্জাৰ বনাই যে? অ, এই কি কোনটো সময় বনাব এই এতিয়া এতিয়া তোমাৰ আমাৰ বাৰিষাকালত ফলমূল যে লাগে আম
অ অ ফল মূল লাগে অ
এইটো সময়ত তোমাৰ কেঁচা ফল মূল আহ তোমালোকৰ এইফালে অকমান টাউন চাগে তোমালোকে ইমান নবনোৱা
অ, সেইটোৱে সেইটোৱে আমাৰ সেইফালে মানে আমাৰ এইফালে কি গম পাইছা নাই? আমাৰ খাবলে মন যায়। অ, খাবলৈ মন যায় গম পাইছা নাই কিন্তু কি হয় মানে আমাৰ ফেলে টাউন ফালে তোমাই মানে ফলমূল হেৰি পা
নাপ-নাপ নাপায় অ' এইবোৰ একেবাৰে অ এইবোৰ চালানীও কিনি খাবলেহে
কি অ কিনি খাব লাগে
তুমি, তুমি কেইদিনমানৰ আগতে আহিব লাগিছিলে। এতিয়া মানে তোমাৰ এই একো আচাৰ চচাৰ বনাবলৈ চব এটা পকি গ'ল ন আম চামবোৰ ডাঙৰ৷ কেঁচা আম-কেঁচা আম, পাবলৈ নাই তুমি লৈ যাব পাৰিলা হেতেন।
অ' আম আমাৰ-আমাৰ এইফালে কিহ গম পাইছা নাই? আমটো আমাৰ আমাও। খাবলৈ মন যায় নহয়, আম বিলাক বতৰ ফল বিলাক আমাৰো খাবলে মন যায় ন। আম আমাৰ ইয়াত আছে। নথকা নহয় কেঁচা আমও পাবা, তুমি পকা আমও পাবা। একেবাৰে মানে ভালৰ-ভাল। ভাল নামটো আমাৰ ইয়াতো পাবা। কিন্তু- কিন্তু কি হব? নাই সেইবিলাক মানে খাবলৈ বেয়া কিবা মেডিচাই, দি দি শেষ হৈ, গম পাইছ নাই। এইবিলাক খালে মানে কিবা মানে ভাল লাগে। গাঁৱৰ, গাঁৱৰ যিখিনি, যিখিনি ফল মানে সেইখিনি খালে তোমাৰ যি ভাল পাবা। যিটো আমেজ লাগে, যিটো ভাল লাগে। সেই আমাৰ মানে ইয়াত টা টাউনৰ পৰা অনা হয়। ফলটো ফল বিলাক
নাপায় -নাপায় - নাপায় - নাপায় খ চাব। সেইবিলাক তোমাৰ কেঁচাতে চিঙিব, চিঙি কাৰ্বাইট দিব গৰম জেগাত ৰাখিব। ৰাখি -ৰাখি -ৰাখি -ৰাখি এদিন দুদিনত পকাই দিব।
এদিন দুদিনত পকাই দিব সেই সেইটো এইটো কথাটো আৰু এইবিলাক খালে বেমাৰো হয়।
বেমাৰ হয়। আমাৰ ইয়াত গছত লাগি ৰ'দত ৰ'দ কৰি ধুনীয়াকে পৰিৱেশত মিলি পকে ন। আমকেইটা অ', কিছুমান আাম পুকীয়া হলেও তাত ইমান এফেক্ট নহয়। পোকীয়া বোৰ কিনো বেয়া, কিনো বেয়া বস্তু আছে। হয় ন বাৰু আৰু চাহোন। আৰু ছখন জিলা কাক। জানিলা ক আম পোকে খাব ন, সেইবিলাক আৰু মানুহে কেনেকৈ খাব পাৰ?
সেই,
এতিয়া বজাৰ আমবলাক যে কেমিকেল দিয়া পোকে খাব নোৱাৰে, পোকে খালে মৰি থাকে। আমাৰ বেমাৰ নহয়, কিয় আমাৰ বেমাৰ- বেমাৰ নহয়। বেমাৰ নহয় কি হ'ব আমাৰ খালে।
হয় হয় হয়।
এতিয়া আমাৰ সেই এতিয়া তোমাৰ ধৰা এই বাৰিষাত এতিয়া মানুহ পথাৰতে নামি যে নমা নমা অ। নমাৰ আগত তোমাৰ মানে কি কয় এইবোৰ, এইবোৰ আগৰ পৰাই চলি আছে সেইকাৰণে আচাৰ-চাচাৰ বনাই আজি
অ অ সেইটোৱে সেইটোৱে। এ আজি-কালি মানে মানুহে এলাহ কৰে গম পোৱা নে নাই নবনা ন একো একো কাম কৰিবলৈকে মানে মন নকৰে চব এলেই হুৱা আজিকালি উ আকৌ এ তুমি যে কৈছিলা যে পঁইতা ভাত বুলি প পইতা ভাততটো আজিকালিতো খাবই লাগে কিন্তু তাৰ লগতে কি হয় এই আজি আজিকালি যে বাঁহ কাজ যে কম কোমলীয়া অ' কুমলীয়া যে বাহ গাজটো যে সেইটো আনি মেলি খৰিচা বনাব পাৰি নহয় গম পোৱা নাই? অ আহ অ সেইটো খৰিচা টেঙাটো খাই কিমান ভাল লাগে
অ' এতিয়া গৰম দিনত সেইটো উপযুক্ত টেঙা আৰু।
বহুত উপযুক্ত গম পোৱা নাই আম আমাৰ সেইটো খালে সেই ত আমাৰ পেটৰ বহুত ৰোগো কাটে নহয় গম পোৱা নাই
অ আৰু সেইটো টেঙাটোৱে বেলেগ মানে তোমাৰ খুৰিচা টেঙাটয়ে মানে তাৰ টেঙাটয়ে বেলেগ অ ভাতৰ লগত খাব ভ ভাতৰ খাবলৈ পাৰিতো অ' গৰমত ই ইউজ কৰিব পাৰি এতিয়া অ' অ'।
তাকে টেমাত ভৰাই ধুনীয়াকে বহুত দিনলৈ থৰি দব পাৰি
তোমাৰ টাউনৰ ম মানুহ বিলাকে সেইবোৰ তাৰ পৰাা কিনি আনি আনি ভিনেগাৰ ভিনেগাৰ দি দি ভালকৈ ৰাখিব লাগে আমাৰ ক'তটা আমাৰ গাঁৱত দেখোন ইমান আমাৰ গাঁৱত দেখোন ইমান ধুনীয়াাক ভাল হৈ থাকে ইমান বছৰ বছৰ
অ' ভাল হৈ থাকে, অ' মই মই গৈছো নহয় মই গাঁৱ মই আগতে যে গাঁৱলে যে যাওঁ মানে আমি মানে মোৰ মাজে মাজে গৈ থাকো ন গাঁৱতে তাত তোমাৰ ম গলেই আমাৰ মানে তাত হেৰি আছে পৰিয়াল আছে মানে পৰিয়াল মিটি আছে মই তালৈ যাও তোমাৰ অ' মই যেবাৰে গৈছো মোক প্ৰতিবাৰতে তোমাৰ পঁইতা ভাতো খুৱাই পঠিয়াই আকৌ সেই আহ খাৱলিও খুৱাই তাৰপিছত আকৌ এই খৰিচা খৰিচা বাঁহগাজ যে, হে বাঁহ গাজৰ পৰা বনোৱা খৰিচা খুৱাই কি-কিমান ভাল লাগে গম পোৱা নাই? মোৰ, মোৰ মানে ক'বলে ভাষাই নাই বহুত, বহুতেই ভাল লাগে মানে আচ খায় সেইটো আৰু পেটৰ, পেটৰ ৰোগো কাটে গম পোৱা নাই? সেইবিলাকে মানে মোৰ নিজ নিজৰে অনুভৱ হয়, পেটটো যেন কিবা ভাল, ভাল লাগি গৈছে তেনেকুৱা হৈ যায় মানে।
গৰম দিনত মানুহ বিলাকে ভাত খাই গেছ হ'ব অমুক হ'ব, তামুক হ'ব আজিকালি অ', আজিকালি মানুহৰ, আজিকালি মানুহ ফেটি লিভাৰ, গেছ ট'চ কিমান বেছি ফে, অ', ফেটি লিভাৰৰ পৰা ধৰি গোটেই বোৰ আৰু অ', আৰু সেইবিলাক হ'বই ন, যদি ইমান ভজা চজা বচ টো খায়
তাকে, তাকে এই আচলতে কি গম পোৱা নাই? তেল বিলাক বেছি খাব নালাগে।
নালাগে, নালাগে আকৌ মানুহে আজিকালি বইল ভাত নাখায়, আমাৰ ধৰা গাঁৱত এতিয়া কি হয়, দিনটোত অ', আমাৰ গাঁৱত এতিয়া স হত কি হয়, গম নাই তিতা তা, টেঙা, মিঠা আমি, আমি এনেকুৱা ধৰণৰ খাই থাকো ন, কোনোবাই এই হেৰিয়েটো কৈ থৈ গৈছে বোলে ডাক গৈছে বোলে সেই সপ্তাহত আমি তিতা, টেঙা, মিঠা খাবই লাগে বোলে। আজিকালিতো ক'ৰ অ', আজিকালিতো ক'ৰনো টাউনৰ মানুহ। টাউনৰ মানুহৰনকো উ সিহত তিতা টেঙাখন মিচাই ফুৰিব যি পাব, সেইটোৱে খাব
হয় সিহঁতে বেছিভাগ মিঠাই খাই চাবাচোন
অ' মিছা মিঠা খাব তোমাৰ এই ভজা বেছিকে ড্ৰাই কে ভজা বস্তু বোৰ খাব
অ' আকৌ সিহঁতে কি বেছিকে ফাষ্ট ফুডবিলাক খাই দেখিছা নাই অ
সেইখিনিয়ে কথা কথা খখিনি আকৈ তোমাৰ এই থ ঠেকীয়া যে ঠেকীয়া খাইছা নে
অ' ঠেকীয়া খাওঁ নহয় মই তোমাৰ তাকে আমাৰ ইয়াত আমাৰ ইয়াত ইমান নাপায় বাৰু
অ' অ' কম কমকে পা এই তোমাৰ এই কি ক এই অ এই এই গৰমত কি ক প লাগে গম গম পোৱা নাই
অ' অ'।
এই এই ঢেকিয়া যে। হেল্ল'।
অ' শুনি আছো শুনি আছো কোৱা।
গম তোমাৰ থেকেৰা কাটি দিয়া লাগোতে থেকেৰা কাটি আনিব লাগে। তাৰ পিছত কাটি আনি সৰু সৰু পিছ। চয় দিন মান ৰ'দ দিব লাগে মানে।
অ' অ' অ' তেনেকে বহুত দিনলে থব পাৰি ন।
অ'। ৰ'দত দি কি কৰিব লাগে নাই। হয় থেকেৰা খিনি কলা পৰিব বা শুকান হব। হ'ব নহয়। তাৰপিছতে সেই তুমি তেম। টেমাত ভৰাই থৈ দিবা। টেমাত ভৰি থৈ দিয়াৰ পিছত তুমি সেই এনেকুৱা গৰম দিনত। গৰম দিনত।
অ' অ' অ'।
গৰম দিনত তুমি থেকে। পানী যে পানী।
হয় হয়।
ঠাণ্ডা পানীৰ লগত মিহলাই। ধুনীয়াকৈ চৰ্বত বনাই খাব পাৰা গম পোৱা নাই তুমি।
আকৌ আকৌ সেই তেনেক, অ' নেমুও খাব পাৰি নহয় চৰ্বত বনাই, অ' আকৌ আকৌ আমি। অ' আমাৰ গৰমত আচলতে, নেমুটো আচলতে খাই থাকিব লাগে গম পোৱা নাই।
অ' অ' আজিকালি অ আজিকালি ল'ৰা ছোৱালীয়ে কলড্ৰিগছ খায় আজিকালি হেৰি।
অ' আচলতে আমি নেমু খাব লাগে ন।
থাকা আও। মই বোলো ফোন এটা কওঁ বহুত দিনৰ মূৰত।
হয় হয় উম। গৈ আছোঁ কলেজ।
কি ফোন চোন কৰি থাকিবা আৰু মই আজি
অ' তাকে তাকে হ'ব হ'ব মই ফোন কৰি থাকিম বাৰু তুমিও ফোন কৰি থাকিবা মোলৈ হয় হয় অ' অ' অ' অ' ৰাখিছোঁ তেতিয়া